অঁনজু।
কি কৰিছে?
জাষ্ট গ'ল চাহ বনালো আকৌ, এতিয়া পূজাৰ জীয়েক দুজনী টিকলি টিকলিৰ লগত অকণমান। খেলিলো তাৰ পিছত আৰু ভাল লাগিছে তাই যাবই নিবিচাৰে সৰু জনী।
অ।
একদম ধুনীয়া অ খোলা পাইছে যে সেইকাৰণে একদম ধুনীয়াকে খেলা ধূলা কৰিলে। যোৱাৰ সময়ত কান্দ, কান্দিহে গ'ল।
হয় নেকি, যাব বিচৰা নাই চাগে।
যাব বিচৰা নাই তাৰ পাছত কৈছে মই কলো থাকা নহলে অকমান দেৰি আকৌ দাদাৰ কাৰণে ভাত বনাব লাগিব বুলি কৈ গুচি গ'ল।
অ।
আৰু নানুৰো পঢ়া আছে উম নানুৰো পঢ়া আছে। অ সেইকাৰণে গ। ভিনদ আহিছিলে ভিনদ' আহি আহ কি কয় মিলি কাৰণে কুৰ্তা এটা আনিছে কালি।
হয় নেকি? কালি মিলিহঁতৰহত মাতিছে নেকি অ মিলিহঁতৰ। ঘৰত মাতিছে নে।
মিলিহঁতৰ ঘৰত যাম মই কালি।
আগবেলা যাব নে পিছবেলা?
আগ বেলা, আগ বেলা
অ আগবেলা যাব
অহ হামদমতে দেখুৱাম বুলি কৈছে।
অহ হয়নিকি, সেইটো কত আছে? অ হয় নেকি, কোনে কোনে যাব?
মই দিতি
অহ
সেনেকে মণি
অ অঁ।
কৈছে আৰু।
দুপৰীয়া চাগে নহ
দুপৰীয়া, দুপৰীয়া তাৰ পাছত আৰু সিহঁতৰ ঘৰতেই থাকিম। তাই বোলে, গধূলি ফেঞ্চি আহি ব মোক স্কুটি দি ঘৰলৈকে থৈ যাম বুলি কৈছে। মই কৈছো হ'ব দিয়া, উম মই মই কৈছো হ'ব দিয়া তেনেহলে ভালেই হ'ল মোৰ।
অহ ভালেই হল আও
তেনেকে ভালেই গ'ল দিয়া মোৰ।
অঁহ ভালেই হৈছে দিয়ক, কালি আৰু
জানানে?
কুৰ্তাটো হয় নেকি? ৰংটো কি?
পিত্চ কালাৰ।
অ', পিত্চ কালাৰ হয় ন?
আৰু হোৱাইট কালাৰৰ মানে সূতাৰ কাম আছে।
অ', অ'। চাইজটো কেনেকে গম পালে, আপুনি কৈ দিছে চাগে ন? অ'।
মই ক'লো এল, মই ক'লো এল আনিব, কিন্তু অঞ্জু তাতে এক্স এল লিখা আছে পিছ ফালে।
অ', এক্স এল মানে কিছুমান বস্তু কি হয়, এ ব্ৰেন্দেতৰ ওপৰতো কথা থাকে ন।
অ' ঠিকেই, অ'।
এইটো বস্তু হয়, তাৰ মানে ব্ৰেণ্ডেডবোৰ তাৰ মানে কি হয় আপোনালোকৰ, সেয়া এক্সেলটো ডাঙৰে হ'ব নেকি যদি এক্সেল লিখা আছে, এনেইটো আপুনি দেখিলে গম পাব।
মোৰে হয় দেখোন। অহ মোৰ হয়তো তাইতো অকমান মোতকে শকত।
শকত হয়।
কি হ'ব, তাইৰ হ'ব নে নহয়?
নহয় হ'ব চাগে, আকৌ সেইটো মানে ৰিটাৰ্ণ কৰিব পাৰি বুলি কৈছে নে, যদি সৰু ডাঙৰ হয়? অ', তেতিয়াহ'লে চাই ল'ব। তেতিয়া চাই ল'ব তাইক মানে দি ল'ব দি যদি তাই ঠিকে আছে ঠিকে আছে আৰু যদি নাই আৰু এক্সচেঞ্জ কৰি ল'ব।
এক্সচেঞ্জ কৰি ল'ম, উম।
উম, তেনেকে কৰি ল'লে হ'ল।
মানুহজন, এওঁ মানে ভিনদেউৱে কৈছে আজি লৈ যোৱা, লৈ গৈ কালি
অ', অ'। ঠিকে আছে তথাপি মানুহজনী নোহোৱাকে যে শিকি দিব গৈছে ভিনন্দই। মানুহজনী যে নোহোৱাকে আপুনি যে নোহোৱাকে কিনিব গৈছে
অ' যায় যায় যায় মোৰো কিনি আনে তেনেকেই কিনি আনে
ইমান জানে
মই কৈ দিওঁ যে এই ফটো মাৰি পঠি
অ',
তোমাৰি মোলে পঠিয়াই কয় কি চোৱাচোন তুমি
হঅ' তেনেকে দেখাই দিয়ে উম তথাপি ভিনদই জানে কিনিব
জানে জানে বহুত জানে
জানে কিনিব জানে কিন্তু আমাৰ ভাইটি হ'লে নাজানেই তেনেকে কিনিব বুজি নাপ পাই তাৰমানে উম উম ভালেই বাবু প্ৰথমতে খালে হেৰি মেংগ' শ্বেক বনাই দিলোঁ
অ'
খাই মেলি অকণমান পঢ়িলে পঢ়ি মেলি এতিয়া মোবাইল চাই বহি আছে
এটা কথা ভাল কিন্তু তুমি যে আম এনেকে খুৱাই দিছা গাখীৰ নাখালেও গাখীৰ তাতে তুমি ধুনীয়াকে মিহলি কৰি পেলাই খোৱাই দিছে এইটো কিন্তু ভাল কৰি আছা
অ', সেইটো হয় মানে আমৰ চিজনত মই সেইটো দিওয়ে আকৌ আজিকালি সি দৈ খোৱা হৈছে, মানে প্ৰায় দৈ লাগে। তাক প্ৰায় দৈ-ৰাইতা বনাই দিব লাগে। দয়ৰ সেইটো হ'লে তাক একো নালাগে সেয়াৰেই ভাত খাব তেনেকে সেইটো ভাল কৰিছে সি, সেইটো খাই সৰুতেতো খোৱা নাছিলে গাখীৰ। গাখীৰ চাখীৰ এতিয়া মানে গাখীৰ মানে সেই সেনেকে খায় আকৌ এনেই গাখীৰ থাকিলেও আজিকালি খায় আৰু দৈটোতো সদায় লাগিবই তাক
বহুত ভাল কিন্তু ৰাতি দৈ নিদিবা দে অঞ্জু
অ', ৰাতি মই মান নিদিও তেনেকে কেতিয়াবা সি মানে অকমান জেদ কৰিলে যে মা মোক সুদা খাব নোৱাৰো কিন্তু মোক দৈ লাগিব এতিয়া ৰাতি বনাই দিওঁ মোৰ মন নাযায় দিবলৈ ৰাতি কিন্তু মানে সি জেদ কৰে সেইকাৰণে দিওঁ আৰু কিন্তু ৰাতি দৈ খাব নালাগে
তিয়হ নাখায়
কিয় নাখায়
উম তুমি হেৰি কি কয় ৰাইতাটোত অ' কি কয় গাজৰ ৰুকি দিয়া নে?
অ' মই গাজৰ ৰুকি দিওঁ
উম ভালে হৈছে চোৱা এক প্ৰকাৰে তুমি তাক গাজৰো
অ', সিটো গাজৰো নাখায় ন
কিমান
অ' বুজি পাব সি গাজৰ-চাজৰ নাখায়। খাইছিলে এতিয়া গাজৰ ৰুখি দিওঁ সেনেকৈ ধুনীয়াকৈ খাই দিয়ে গোটেই শেষ কৰি খাই মানে চেলেকি চেলেকি কি খাই ইমান ভাল পায় মানে খুৱাইছো সৰুতে যে ইমান দিগদাৰ হৈছিল মোৰ খোৱা বোৱা এতিয়া মানে সেইবোৰ বস্তুুৱেই খোৱা হৈছেহি তেনেকে ভাল বস্তুৱেই খায় আৰু অ', চকুৰ কাৰণে ভাল গাজৰ আৰ অ', আৰু দৈটো হাৰদি। ভাল ন? উম! সেইকাৰণে এতিয়া খাই পুৰা খাই কিন্তু মাংস চাংস খাব বেয়া পায়। কিন্তু এইবিলাক খালেও বহুত গাত লাগে। তাকে হয়নে? উম, মাংস নাখায়, এইবিলাক খালেও। অ', দাইল খাই দাইলটো ভাল পায়।
অ',
সি মাহৰ দালি বেছি ভাল পায়। সি কৈ থাকে মা মাটিমাহ যে
অ', আচ্ছা মাটি দাইল।
এই মাটিমাহ দাইলটো খাই বৰ ভাল পায়।
চব মাৰ ভাল পোৱা বস্তু। দৈ অ', দৈ দ। গৈ ভাল পাই চোৱা মাটিমাহৰ দাইল।
অ', সেয়া ভাল পায়। সেয়া খাই, সি মানে মাৰ নিচিনা কিছুমান গৈছে।
উম' একদম আইতাকৰ নিচিনা বস্তু ভাল পায়। আম অ', অ', দেউতায়ো আম খাই ভাল পাইছিল।
অ, আৰু চাহ খাই দেউতাই চাহ খাইছিল কেনে সিও চাহ খায় ৰাতিপুৱা শুই উঠি। চাহ খাই সেইটো তাৰ ৰেডবোল নহয় লাল ছা তাক লাগিবইে ৰুটিন। টো তাৰ মানে ৰাতিপুৱা মই ব্ৰাছ কৰি উঠি মানে সি মানে ব্ৰাছ কৰি সিয়ে তাক লালচাহ একাপ দিব লাগিব।
আৰু কিবা এনেকুৱা নহয় অঞ্জু তাক চাবাচোন একদম বুঢ়া মানুহৰ নিচিনা কথা
অ', অ', সি ডাঙৰ মানুহৰ নিচিনা কথা
অ' লাগে ভাইটিয়ে তেনেকে নকয় কিন্তু কি একদম
একদম বেলেগ সি।
অ'এক্দম এনেকুৱা লাগে যেন ঘৰৰ বয়সস্থ মানুহ।
অ', অ', সি সেনেকুৱা কথা কয়, কেনেকুৱা কথা কব সি।
একদমবাৰে মানে। আৰু, আৰু অদ্ভুত অদ্ভুত কাণ্ডবোৰ! কৰি থাকে নহয়, ভাবিবই নোৱাৰি মানে অদ্ভুত কিবা কিবি! কৰি থাকে মই তাকে কওঁ কি যে কৰে সি যদি ডাঙৰ হয় ভাল হয়। ভালে এ,, অ' ইয়াৰ মানে ডিমাগটো ব্ৰেইনটো বেলেগ ধৰণৰ চলে।
আৰু হোৱাটছএপত সি আজি মেছেজ দিছে দেখিছে। নাহাই তাৰ পাছত উলিয়াই দিছে বোলে।
অ', সি সেইবোৰ কৰি থাকে। সেইটোয়ে মানে মই অকমান চিন্তাত পৰু যে সি এইবিলাক কাণ্ড কিয় কৰি থাকে। এ মানে মনে মনে।
একদম সাৱধান থাকিবা দেই মোবাইলটো দিওতে অনজো।
সেইটোৱেতো আৰু কিমান চাব ন মোৰোতো ব্যস্ততা থাকে।
থাকে কিন্তু তাৰ মাজতেও তুমি চাব লাগিব।
আৰু মই যিমানখিনি মোবাইলৰ বিষয়ে নাজানো সি তাতকে ওপৰত।
ওপৰত জানে।
এইটোৱে মই কওঁ ভালকে ইউজ কৰিলে মোবাইল লম। ভাল হয়। বেয়াকৈ ইউজ কৰিলেতো বেয়াই হ'ব।
বেয়াই হ'ব।
কেনেকৈ মই কওঁ এতিয়া সিহে আৰু তাৰ মূৰত কি সোমাইছে কি নাই।
অহ' ঠিকেই কৈছা।
উম।
এতিয়া কি কৰি আছে? বো বোপায়ে এতিয়া আমাৰ কি কৰি আছে?
তাই আছে?
অ'।
মোবাইল চাই আছে কি?
এতিয়া ৰাতি বা কি অৰ্ডাৰ দিয়ে তোমাক ৰেচিপি বনাবলৈ।
হা হা হা হা হা অ হ হ হ হ তাকে তু। এতিয়ালৈ বৰ্তমান কোৱা নাই ৰেচিপি অৰ্ডাৰ দিয়া নাই।
অডাৰ দিয়া নাই।
ক'ব চাগে আৰু কি বনাব লাগে কি নাই, এ হে হে হে হে। আজি কি খাব ৰাতি।
দুটা বনাই খায়, মই দিনত দাইলও বনাইছিলো মাং- ক বনাইছোঁ যদিও দাইল বনাইছোঁ।
অ' মইয়ো বনাইছোঁ।
দাইল আছে, এতিয়া কিবা বনাই আমাৰ বায়ে।
অ' মইয়ো সেই আজি দাই দাইল বনালোঁ। তাৰপিছত মানে মাংসটো শুকান ভাজি যে-
অ'
কৰিছোঁ, এনেকৈ নেমু চেপি - কি খাইছে ইমান ভাল লাগিছে।
আৰু তোমালোকে সেইদিনা- সেয়া দিনা তিথিৰ দিনা পনিৰ বনাবা মানে নন ভেজ নবনোৱা ন।
তো হেৰি মাছ- তাছ বোলে খুৱাব লাগে নিয়মত।
নিয়মত মাছ খুৱাব লাগে, আমিটো মাছ খুৱাম ন।
প্ৰথমতে ভাবিছিলোঁ বৃহস্পতিবাৰ বুলি নিৰামিষ- খাম, তাৰপিছত পিছত মই ভাবিলোঁ কিয় মই সেইটো কথা জানো যে, এনে- শ্ৰাদ্ধ পাতিলে মাছটো দিব লাগে নিয়মত।
উম উম নিয়ম দিব লাগে মানে।
কাৰণে তাৰমানে ভাবিছোঁ কি জানে নে? মাছ অকণমান আনিম অ। মানে জোনে খায় খাব জোনে নাখায় সিহঁতক মানে নিদিওঁ আৰু তেনেকৈ ভাবিছোঁ মই। অ' আপোনালোকৰটো মাছ বনাব।
আমাৰটো মাছ বনাম।
অ' আমাৰো সেই তেনেকৈ ভাবিছোঁ, মই মানে অকনমান মাছ আনিম, পনীৰ- তেনেকৈ বনাই দিম আৰু মাহৰ দালি বনাম বুলি ভাবিছিলোঁ মায়ে ভাল পাইছিল। দিম ন মাহৰ দালি অহাৰ পিছত মাহৰ দালি বনাই দিম নেকি?
এটা কাম কৰিব পাৰি ন, বনাই পেলাই ওপৰত অকমান সৰু প্লেট এখনত থৈ আহিব পাৰি। কাগজৰ প্লেটত
অ সেনেকাতো দিব লাগিব। কিন্তু হেৰি, বাইদেউ আপোনালোকে সেয়া দিবনে সেই যে পিণ্ড যে-
নাই পিণ্ড নিদিওঁ দিয়া
নিদিয়ে ন,
কিন্তু পিণ্ডটো বোলে কি জানে বছৰতহে দিয়ে বোলে।
আহ এবছৰত দিয়ে।
মানে যেতিয়া এবছৰ হয় মৰা।
অ' অ'।
পিণ্ড নিদিলেও হয় বোলে।
অ', নিদিলেও হয় এই যেতিয়া যে আহ হেৰি আহে দুূৰ্গা পূজাৰ সময়ত।
অ' অ' অ'।
তেতিয়া মানে এনেই দি দিব লাগে আৰু।
অ', তেনেকে দিব লাগে ন? কিন্তু, এইটোত পিণ্ড নিদিলেও হ'ব।
এইটোত পিণ্ড নিদিলেও হব।